হেল্ল'
হেল্ল'
হেল্ল' নমস্কাৰ হয় অ
হ'বহ দিয়া।
হয় ক
হোব
হু'ব সন্ধিয়া হুব সন্ধিয়া।
কি কৰি আছে।
আহ মই মানে অকমান বাহিৰত যাব মানে প্ৰস্তুতি কৰি আছো মানে। অ মানে ওলাইছো। ত ওলাম আৰু অকণমান পিছত মানে মই মন্দিৰত যাম অকণমান।
আহ অ ঠিক আছে মন্দিৰ মানে কি কামাখ্যা?
অ নহয় নহয় বাৰু মই অকমান মানে হনুমান মন্দিৰত যাম সেৱা কৰিব যাম। বাৰু আপুনি কি কৰিছে?
মই এতিয়া অলপ আজৰি সময় পাইছো মই টিউচন কৰাই আছো। অ ছাত্ৰ ছাত্ৰী অলপ এতিয়া ছুটি হল। আৰু পিছত আকৌ আহিব ত অলপ সময় বিৰতি পাইছো ভাবিলো ফোন এটা কৰিলো।
হয় হয় হয় একদম ঠিক কৰিছে। আৰু বাৰু অ মানে আপুনি অ মানে কি ক'ব বিচাৰিছিলে তেতিয়া মানে মই ভালকে বুজি নাপালো অকমান ক'ব নেকি
হয় আচ্ছা আচ্ছা মই কৈছিলো যে আজিকালি কিমান গৰম দি আছে আমাৰ আমাৰ ইয়াতে গৰমটো যেন দিনে দিনে বাঢ়িয়ে গৈ আছে।
হয়
অ গৰমতো কমাৰতো কোনো আ
অশাং আশংকাটো নাই হয় আৰু তো বাই বাঢ়িয়ে আছে যিটো মানে তাপমাত্ৰাটো দিনে দিনে বাঢ়ি আছে
বাঢ়িয়ে আছে আৰু আমাৰ আগতে কি আছিল যে অম্বুবাচী যেতিয়া দিয়ে তেতিয়া অলপ হ'লেও বৰষুণ দিছিল। আজিকালি যান সেইটো এইটো। মানে সলনি হৈ পৰিছে বৰষুণতো দিয়াই নাই এইবাৰ আম অম্বুবাচীত।
হয় হয় হয় হয় দিয়া নাই। আৰু মানে দিনটো এনে মেখেলা কৰি আছিলে। ডা বতৰটো ডাৱৰীয়া কৰি আছিলে কিন্তু পানীতো তেনে কোৱা নাহিলে।
উ ডাৱৰীয়া অ অ হয় হয় ডাৱৰীয়া পৰিছে যদিও বতৰতো কিন্তু গৰমতো একেবাৰে ঠিকেই আছে।
উম হুম হম হম নাই নাই নাই একেদমেই নাই। মানে দিনে ৰাতি সমানে।
সেইটোয়ে সমানে গৰম ৰাতি যে অলপ তাপমাত্ৰাটো অলপ কমি চাব লা গে সেইটো না।
নকমে একেই হৈ থাকে মানে। দিনত যেনেকোৱা হৈ থাকে ৰাতিও তেনেকোৱা হৈ থাকে তো মানো বহুত ডাঙৰ এটা সমস্যা হৈছে এই গৰমতোৰ কাৰণে আৰু বাহিৰত যোনে মানে ধৰক কাম কৰে এতিয়াতো মই কাম কৰো বাহিৰত যাব লাগে ত' সেইটো মানে বহুত অসুবিধাৰ এটা সন্মুখীন হ'ব লাগে মানে সদায়।
হম হুম মই কৈছিলো যেতিয়া বা হিৰত ৰাস্তাৰ গৰম গাড়ীৰ গৰম বা বা আৰু তাৰপিছত গাড়ী ঘৰে একদম ৰাস্তা জাম হৈ যায়। বহুত দিগদাৰি হয়।
আপুনিতো মানে গমে অ আপুনিতো মানে এইয়া গুৱাহাটীৰে গুৱাহাটীতে থাকে ন। হয় হয় হয় অ তা তেটো যাম জটৰৰ সমস্যাটো আছে আৰু উম আৰু গোটেই এ চি অহ মানে যিটো মানে এয়াৰ কণ্ডিচনাৰ হয় মানে গৰম হাৱাটো বাহিৰত ওলাই আহে বিল্ডিঙৰ পৰা। আৰু আৱহাৱাটোক মানে প্ৰদূষ প্ৰদূষিত কৰে আৰু গৰমটো বেছি হয় তাত।
বেছি হয় এই এইবিল বস্তু অ এইবিলাক বস্তু ব্যৱহাৰ কৰিলেতো আমা ৰ গোলকীয় উত্তাপটো দিনে দিনে বাঢ়িহে যাব। কিন্তু দেখোন উপায়ো নাই আজিকালি ফেনৰ হাৱাটো ফাই ফেনৰ হ আজিকালি কাম নোহোৱা নোহোৱা হৈছে
ফেনৰ হাৱা ফেনতে আও মানে মানে এইটো গৰমৰ কাৰণে ফেনটো মানে উপযুক্ত নহয়ে
সেটোৱে।
যিটো মানে হেৰিত গৰম পৰিছে। অহ। অ এইটোৱে আৰু এচিটো লগালে মানে আমাৰ কাৰণেটো ভাল দিয়কচোন। যোনে এচিৰ ভিতৰত থাকিব তাৰ কাৰণেতো ভালে হয়। হয় নাই হয় কিন্তু বাহিৰৰ মানুহ বিলাকৰ কাৰণে কষ্টকৰ বহুত। মানে আমি ঠাণ্ডা হাৱাতো বতাহটো লৈ আছো কিন্তু আমাৰ ভিতৰৰ গৰমটো বাহিৰত গৈ আছে। হয়নে বাৰু? কথাটো হয়।
আৰু কিছুমান কিছুমান মানুহ আছে যে চাকৰি কৰে যে। আজিকালিতো চাকৰি ক্ষেত্ৰত অ প্ৰায় ভাগে কাৰ্য ক্ষেত্ৰত এচি লগোৱা আছে কিন্তু তেওঁলোকৰ ঘৰত আকৌ এচি নাই। গোটেই দিনটো এচিত কাম কৰি ঘৰত উভতি হে ঘৰত আকৌ ফেনৰ তলত থাকি বহুত কষ্ট পায়, এনেকে মই চাইছো ম ওচৰতে।
হয় এইটো এইটো মোৰ ক্ষেত্ৰতে হয়। অফিচত এচি আছে এয়াৰ কণ্ডিচনাৰ আছে অফিচত এচি ৰুম। একদম পুৰা তাতে মানে ঠাণ্ডা হৈ থাকে মানে একদম শীতল হৈ থাকে ৰুম। ৰুমটো ৰুমটো ৰুমটো। তাৰপিছত এতিয়া মানে ঘৰত এতিয়া যেতিয়া উভতি আহোঁ ঘৰত ফেনৰ হাৱাত মানে ফেনৰ বতাহত মানে এনেকুৱা নালাগে যে মানে ফেনখন চলি আছে।
মোৰতো এচি নাই বাৰু ফেন হলে আৰু মোৰ টিনাৰ ঘৰ টিনাৰ ঘৰতে কিন্তু আৰু সন্ধিয়া হ'লে অলপ অলপকৈ ঠাণ্ডা হ'ব ধৰে।
হম।
কিন্তু যে পকা বিল্ডিং এইটো ৰা ৰাতিপুৱাতো বহুত গৰম হৈ থাকে।
পকা ঘৰত হয় পকা ঘৰত।
মানে উম বিল্ডিং থাকে যে বিল্ডিংটো মানে গোটেই দিনটো গৰমতটো সহঁতে একদম
হয় তাপমাত্ৰাটো কমাতো বহুত সময় লাগে আৰু মানে সেইটো দিনে ৰাতি তাপমাত্ৰাটো একেই থাকে।
অ অ এইটো এইটো এইটো হৈছে- ছে আৰু গছ গছনি যেনেকে নাইকিয়া হৈ গৈ আছে আজিকালি এনেকে যদি গছ গছ ছনি নাইকিয়া হৈ যায় গৈ থাকে তেনেহলেতো গৰম বাঢ়িয়ে থাকিব।
হয় হয় একদম সঠিক কথা কৈছে বাৰু। মানে মই ভাবো যে মানে কি মই মানে প্ৰকৃতি প্ৰেমীটো মানে প্ৰ মানে মই প্ৰকৃতি প্ৰকৃ তি একদম মানে কাষত থকা মানে মানুহ। মই লাগে মানে এনেকুৱা হওঁক মই মানে অহ মানে এক সন্ধিয়া খাম কিন্তু মই মানে এই এনেকুৱা এনেকুৱা মানে পলিউচন মানে এনেকুৱা যিটো হৈ আছে গুৱাহাটীতে হওঁক ডাঙৰ ডাঙৰ চিটিত হৈ আছে এনেকুৱা জেগাত মই থাকিব নিবিচাৰিম। মানে এনেকুৱা হয়।
অ মই য'ত থাকো তাতো মানুহে মানে যেনে তেনে গছ -গছনি কাটি মেলি নিজৰ ঘৰ ঘৰে বনাইছে অলপো জেগা নাই যে। গছ -গছনি লগাব। মানুহে এটা গছ কাটিলে অন্তত পক্ষে এটা জ গছ লগাই থব লাগে। ভ ভৱিষ্যতত এইটো ভাল হয়। সেইটো চবে বুজি নাপায় নহয়।
বুজি নাপায় আৰু মানুহ বোৰে নকৰে অহ মূল কথাটো হল মানুহবোৰে নকৰে আৰু এতিয়া গছ কি লগাব মানে কি এতিয়া মানুহৰ জনসংখ্যাই ইমান বৃদ্ধি হৈ আছে দিনে দিনে মানে মানুহৰ এতিয়া ঘৰৰ সংখ্যা বেছি হৈ আছে। যে গাঁও গছৰ গছ- গছনিৰ সংখ্যা কমি আছে
কমি আছে
হয় আপুনি মানে যিটো মানে এটা মানে ছবি দেখা পাব বাহিৰত চাবচোন আপুনি লক্ষ্য কৰি এইটো হৈছে নে নাই
চাৰিওফালে দেখোন পকী ৰাস্তা, বিল্ডিং, গছ- গছনি এই সেউজীয়া বৰণটোত দেখাই পোৱা নাযায়।
হয় আৰু যদিও বা গছ -গছনি আছে গছ গছনিৰ ওপৰত অকণমান দেখিব পাতৰ ওপৰত যদি সেউজীয়া পাতটো ওলাই থাকে
হম
দেখিব আপুনি ধূল, মাটি, যিটো মানে পলিউচ ৰ মানে আপোনাৰ আৱৰ্জনাৰ মানে এটা কালাৰ কালাৰ আপুনি কলা ৰঙৰ এটা মানে হেৰি দেখি- দেখিব গছৰ পাতৰ ওপৰত থাকে সেটো কি কয় সইটো পলিউচন হয়।
অ অ ঠিকেই কৈছে
উম তেতিহ'লে মানে উপায় মানে কি আছে আৰু আপুনি কি ভাবে
উপায়টো কি আমাৰ জনসাধাৰণে জাগ্ৰত হব লাগিব আমি যেনে এ চাব যান- বাহনৰ সংখ্যাও আজিকালি বাঢ়ি গৈ আছে এজন মানুহৰ ঘৰত এটা যান বাহন হলে হৈ যায় তথাপি মানুহে জনে জনে নিজৰ কাৰণে এহে এজনে এজনে গাড়ী লৈ আছে। এই যান- বাহন ইমান চলাচল কৰে তাৰ পৰা যে প্ৰদূষিত প্ৰদূষণ ওলাই মানে গেছ যে ধোঁৱা ওলাই সেইটো কাৰণেওতো প্ৰদূষণ বাঢ়ি থাকে তাপমাত্ৰা বাঢ়ি থাকে। সেটো আমি নিজে অলপ বুজিব লাগিব। তেন্তেহে বস্তুটো হ'ব
তেতিয়াহে বস্তুটো পৰিৱৰ্তন হ'ব লাহে লাহে হ'ব। একেবাৰেতো নহয় লাহে লাহে হ'ব আৰু আৰু এটা কথা কি আপুনি দহজনক হওঁক বা এশজনক হওঁক বজোৱাত কি আপুনি যদি নিজৰ কাৰণে কৰে কিবা এটা যেতিয়া মানুহে দেখিব আপোনাক হয় তেতিয়া লাহে লাহে মানে তেতিয়া মানুহে পৰিৱৰ্তন হব।
উম হম এ এজনক চাই এজনক চালে মানুহে লাহে লাহে লাহে আৰু এজন আৰু এজন যোগ হৈ যাব তেতিয়া।
তেতিয়া আপোনাক চাই এজনে কৰিব আপোনাক চাই আৰু আনজনে কৰিব তেনেকে পৰিৱৰ্তন হৈ থাকিব সে সেইকাৰণে নিজৰ ঘৰত গছ -গছনি লগাব লাগে যিমান পাৰা যায় চাৰিওফালে ঘৰখনৰ
থিকে কৈছে অন্তত নিজৰ ঘৰতোততো লগাই ৰাখিবই লাগে
হয় সেইটোৱে আৰু তেনেকে তেতিয়া হলে আমি মানে কি আমাৰ ঘৰখন অকমান হলেও বাহিৰৰ পৰিৱেশৰ পৰা ঠাণ্ডা অকমান হলেও কম তাপমাত্ৰা থাকিব।
থাকিব ঠিকে কৈছা।
আৰু মানে গৰমৰ পৰাও ৰক্ষা পোৱাযাব তেতিয়া আৰু মানে এই পলিউচনৰ পৰা ৰক্ষা পোৱা যাব তেতিয়া।
বুজি পাইছে না হয়